হেল্ল',
নমস্কাৰ জ্যোতিষ্মান।
নমস্কাৰ ৰাহুল।
কি কৰি আছা?
মই বৰ্তমান এনে আছো তুমি?
আচ্ছা মই অ', এনেই চাদৰ ওপৰত এনে। বাকী খবৰ ভাল?
ভাল -ভাল তোমাৰ?
ভালে ৰবা।
অ',
আচ্ছা তোমাৰ, এনে কি খেলি ভাল লাগে?
মোৰ এনেই মই এনেই ক্ৰিকেট খেলি ভাল পাওঁ। হয়।
আচ্ছা,
তোমাৰ?
মই ভলীবল খেলি বেছি ভাল পাওঁ, ভলীবল খ ভলীবল খেলিলে মানে শৰীৰ সুস্থ থাকে মন সতেজ হয়।
সঁচাকৈয়ে -সঁচাকৈয় ক্ৰিকেট খেলিলেও ধৈৰ্য এক একাগ্ৰতা আৰু দলীয় মনোভাৱ গঢ় তলে ক্ৰিকেটে।
তুমি নিয়ম একে খেলা নে এনে সদায় খেলা?
হয় মই প্ৰায় প্ৰতিদিনেই সন্ধিয়া বন্ধু বান্ধৱৰ লগত ক্ৰিকেট খেলো।
ময়ো সপ্তাহত কেইবাবাৰো ভলীবল খেলোঁ, খেলিলে পঢ়া শুনাৰ চাপ কমি যায় ষ্ট্ৰেছটো কমে।
ঠিকেই কৈছা -ঠিকেই কৈছা খেলা ধূলাই আমাৰ মানসিক আৰু শাৰীৰিক বিকাশত সহায় কৰে।
তুমি কেতিয়াবা বিদ্যালয়ত অনুষ্ঠিত বা কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলানে?
অ', হয় মই ক্ৰিকেট প্ৰতিযোগিতাত অংশ লৈছিলো বহুত ভাল অভিজ্ঞতা হৈছিলো আৰু তুমি?
ময়ো বহু প্ৰতিযোগিতাত অংশ লৈছিলো জয়ী নহলেও বহু কিবা শিকিবলৈ পাইছো।
হয় -হয় খেলত জয় পৰাজয় থাকেই কিন্তু, অংশগ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ কথা।
উম', আজিকালি মানে বহুত ছাত্ৰ ছাত্ৰীৰ মোবাইলতহে বেছি অধিক সময় কটায়।
হয়- হয় সেয়া স্বাস্থ্যৰ বাবে ভাল নহয় বাহিৰত খেল খেলিলে শৰীৰ শক্তিশালী হয়।
খেলা ধূলা শৃংখলা বা সহযোগিতাৰ গুণ শিকায়।
একেবাৰে ঠিক সেয়েহে সকলোৰে নিয়মীয়াকৈ খেলা ধূলাত অংশ লোৱা উচিত।
তোমাৰ মতে খেলৰ আটাইতকৈ ডাঙৰ উপকাৰটো কি হয়।
আহ মোৰ মতে আহ খেল খেলিলে সুস্থ স্বাস্থ্য আৰু আত্মবিশ্বাস বৃদ্ধি কৰাটোৱে আটাইতকৈ ডাঙৰ উপকাৰ
ময়ো তোমাৰ নিচিনাৰ সৈতে কথাবোৰ একমত
হয় হয় আজি তোমাৰ লগত আলোচনা কৰি বহুত ভাল লাগিল
মোৰো বহুত ভাল লাগিল আৰু তুমি এনে ক্ৰিকেটৰ বাহিৰে কি কি খেলা?
মই ক্ৰিকেটৰ বাহিৰে এনেই আহ কাবাডী খেলি ভাল পাওঁ। আৰু তোমাৰ মাজে সময়ে মই ফুটবলো খেলোঁ
উম
হয়
বাকী কাবা্ডী খেলি কেনেকুৱা লাগে?
কাবাডী খেলি মোৰ ভালেই লাগে কাবাডী মোৰ প্ৰিয় খেলসমূহৰ ভিতৰত এটা হয়। হয়
এনে তোমাৰ আটাইত আটাইতকৈ বেছি কি খেলি ভাল লাগে।
মোৰ আটাইতকৈ প্ৰিয় খেলবোৰৰ ভিতৰত যদি কওঁ মই এনেই ক্ৰিকেট খেলি ভাল পাওঁ আৰু মই মোৰ ফুটবলো প্ৰিয় কিন্তু তাৰোউপৰি মই ক্ৰিকেট আৰু ফুটবলৰ ভিতৰত মানে মই ক্ৰিকেট ভাল পাওঁ আৰু তোমাৰ
মই একচোয়েলি মোৰ বহুত প্ৰিয় তোমাৰ ভলীবল।
হয়।
কেৰমো খেলো, বেডমিন্টনো খেলেলো। অলপ পিছত কেৰম খেলিব যাম।
আচ্ছা ভলীবলত তুমি কিবা প্ৰতিযোগিতাত এনে অংশগ্ৰহণ কৰিছানে?
হয় বিদ্যালয় মহাবিদ্যালয় সপ্তাহত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰিছিলোঁ।
অঁ ' এয়া ভাল খবৰ, এয়া শুনি ভাল লাগিল বাৰু।
হম।
হয়।
তুমি?
আহ মই ময়ো মহাবিদ্য়ালয়ৰ সপ্তাহতে ক্ৰিকেটত অংশগ্ৰহণ কৰিছিলো, তাতে মই পুৰস্কাৰ পাবলৈ সক্ষম নহলো হলেও আহ সেই খেলে মোক বহুত আহ বহুত সহায় কৰিলে। মানে মোৰ একচুৱেলি। ক্ৰিকেট ক্ৰিকেটে আমাৰ শৰীৰৰ মানে যিহেতু আহ আমাৰ শৰীৰৰ মানে বিকাশত শৰীৰৰ বিকাশ আৰু মানসিক দিশত ম বিকাশত বহুতো সহায় কৰে বুলি মই ভাবো, তুমি কি ভাবা খেল খেল ধেমালিয়? মানে আহ সহায় কৰে নে?
কৰে কৰে মানে মনৰ ভাৱটো হেৰি হয় মানে ষ্ট্ৰেছ ইমান নাথাকে পঢ়া শুনাৰ বেছি পঢ়া শুনা কৰিলে বেয়া হয়, মানে পঢ়া শুনাৰ লগতেও খেল ধেমালি চলাই ৰাখিব লাগে। এক্স্ৰা কাৰিকুলাৰ যোনটো।
তাকে।
তাৰপিছ তুমি কিবা ইণ্টাৰ কলেজ বা ক'বাত খেলিব গৈছানে?
নাই মই এতিয়ালৈকে সেনেকে খেলিব যোৱা নাই, আহ কিন্তু নিশ্চয় ভৱিষ্যক মই যদি সুযোগ পাও মই নিশ্চয় সেনেকে খেলিবলৈ যাবলৈ আগ্ৰহী হম আৰু তুমি? হেল্ল' হেল্ল' হেল্ল' উম।